অ কি কৰি আছা?
কি আছ ৰ এনেই, তুমি কি কৰি আছা?
মই এনেই আছো, আজি বজাৰৰ পৰা আহি থাকোতে দেখিলো কেইজন মানুহে এটা সাংস্কৃতিক অনুষ্ঠানৰ প্ৰস্তুতি চলাই আছে। সেইটোৱে কি হঠাতে এ সং উৎসৱবোৰৰ কথা মনলৈ আহিল।
এ হয় দিয়া। মানে এইটো সময়ত বহুত ঠাইতে ধৰা বিভিন্ন ধৰণৰ অনুষ্ঠান হয়তটো। আৰু তো বিশেষকে উৎসৱৰ আগতে গাঁও আৰু চহৰৰ দুয়ো ঠাইত একে বেলেগ ধৰণৰ ব্যস্ততা দেখা যায় আৰু।
সঁচাকৈয়ে, মোৰ ভাল লাগে যে উৎসৱবোৰ আহিলে মানুহৰ মুখত এটা বেলেগ আনন্দ দেখা যায়। সাধাৰণ দিনত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
যিমানে ব্যস্ত নাথাকক উৎসৱৰ সময়ত সকলো যেন অলপ সুখী আৰু উৎসাহী হৈ পৰে।
হে সেইটোৱে উৎসৱৰ বিশেষত্ব আৰু মানে ই কেৱল ধৰ আনন্দ দিয়াই নহয় আৰু, মানুহক একেলগেও আনে। আৰু বহু দিন দেখা নোপোৱা যিবিলাক বন্ধু আছে বান্ধৱী আছে বা আত্মীয় আছে, তাৰ লগতো ধৰ উৎসৱৰ সময়ত লগ পোৱা যায় আৰু তেওঁলোককো।
উম, মই মনত পেলাও সৰুতে উৎসৱ আহিলে ঘৰখনত একেবাৰে বেলেগ পৰিৱেশ হৈছিল। কেইদিনমান আগৰে পৰা প্ৰস্তুতি আৰম্ভ হৈ গৈছিল।
এ' আমাৰ ঘৰতো একেৰে মানে ঘৰত ডাঙৰ সকলে ধৰ বিভিন্ন কামত ব্যস্ত আছিলতো! আৰু আমি সৰুতে কেৱল উ উৎসবৰ দিনটোৰে অপেক্ষা কৰি আছিলোঁ কিন্তু বৰ্তমান সময়ত অলপমান কমি গৈছিল দেচোন এইবিলাক কথা।
বিশেষকৈ নতুন কাপোৰ পোৱাৰ ইচ্ছা নতুন কাপোৰ
এই ক্ষেত্ৰত নতুন কাপোৰটো লোৱাৰ ইচ্ছা চব চোন মোৰ মানে আগতে ইচ্ছা আছিলে বহুত। আৰু কাপোৰৰ ক্ষেত্ৰতে নহয় আৰু কেৱল ঘুৰা- ফুৰাৰ ক্ষেত ধওক বা বিভিন্ন ধৰণৰ ক'ৰবাত যদি যাবলগীয়া থাকে আৰু উৎসৱ বুলি ক'লে বেলেগ বেলেগ ঠাইত ফুৰা সেইবোৰ আৰু ক'বলৈ গ'লে বৰ ভাল লাগে।
অ'। সেইটোৱে সকলোৰে একেই কাহিনী নতুন কাপোৰ ঘৰলৈ আহিব নতুন নতুন ঠাই ফুৰিব উৎসৱ বুলি বেলেগ বেলেগ জেগা ফুৰিব। তটো লগৰ লগত ওলাই যাব সেইটোৱে বেলেগেই আনন্দ।
আৰু পিছে তুমি ভাল পোৱা উৎসৱৰ ভিতৰত চবতছে বেছি কি উৎসৱ ভাল পোৱা? আমিতো বিভিন্ন ধৰণৰ উৎসৱ পালন কৰো সেই উৎসৱৰ ভিতৰত কোনটো উৎসৱ বেছি ভাল ন
মোৰ আমিতো বহুত কেইটা উৎসৱ পালন কৰো তাৰ ভিতৰত মোৰ বিহুটো চ'বতকে ভাল লাগে।
বিহু অ বিহুতো আমাৰ ধৰা তিনিটা আৰু ৰঙালী বিহু ভোগালী বিহু আৰু কঙালী বিহু। ত' তুমি কোনটো বিহু ভাল পোৱা?
মোৰ মেইনলি মেইনলি ক'ব গ'লে মোৰ ৰঙালী বিহুতো ভাল লাগে তাৰ পিছত ভোগালী বিহুতো ভাল লাগে
ৰঙালি বিহু
ৰঙালী বিহু চ'বে ৰঙালী বিহুত চবে আনন্দ কৰে ফূৰ্তি কৰে সকলো পৰিয়ালৰ লোকে লগ লাগি ফূৰ্তি কৰে ভোগালী বিহু ভাল লাগে ভোগালী বিহুত ৰাইজে মিলি কিনে ভোজ ভাত খাই এনেকুৱা
আৰু তোমাৰ ৰঙালী বিহুটো ধৰা চহৰ অঞ্চলতো বহুত ধৰণৰ ফাংচনো হয় ন তো তুমি সেই ফাংচন বোৰতো থাকাই মই দেখা পাইছো বিহুতো বহুত মানে বিহু বোৰতো তুমি সৰে লগত নাচা বাঢ়িব যায় বিভিন্ন ধৰণৰ কাম কৰে আৰু ত কেনেকু কেনেকুৱা অনুভৱ হয় সেই ক্ষেত্ৰত?
সেইতো ভালেই লাগে বিহুত ধুনীয়া সাংস্কৃতিক অনুষ্ঠান আজিকালি এতিয়া বিহুতো আগৰ দৰে হয় নাই আগতে যেনেকৈ গছৰ তলত কৰিছিল আজিকালিতো
আজিকালিতো বহুত মানে ষ্টেজত আহি পাইছে বিহুটো হ'লেও বহুত ভাল লাগে। নতুন নতুন আধুনিকতা।
উম, উম বাৰু তুমিতো মানে ঢোল বজাব জানা আৰু তুমি তাল খোলো বজাব জানা তো মানে সেইবিলাক'ৰ পৰাই শিকিছা মানে মোৰো শিকিব ইচ্ছা আছে দিয়াচোন বিহুৰ ক্ষেত্ৰত যেতিয়া বিহু আহে আৰু চবে যেতিয়া বজাই মোৰো বজাব মন যায় ত তুমি ক'ৰ পৰাই শিকিলা এইবোৰ
মই এইবোৰ ক'ব গ'লে আমাৰ মই য'ত বিহু কৰ্মশালাবোৰ বিহুত এইটো বিনামূলীয়া কৰ্মশালাাবোৰ হয় সেইবোৰ শিকিছোঁ। আৰু লগতে কিছুমান গুণী - জ্ঞানী লোকৰ পৰা অলপ অলপকে শিকি শিকি এ পাৰা হৈছো।
অ' মানে। এতিয়া অলপমান বাকী তোমালোকে যে ধৰা ষ্টেজত যে বজোৱা বিহু চিহু নাচা নৃত্য কৰা তোমালোকৰু ধৰি দলো আছে নিশ্চয় তাত তো সেই ক্ষেত্ৰত কিবা এনে মানে এনে নাচিব লাগে এনে কিবা পইচা চইচা পোৱা আৰু নাচা নাচিবৰ কাৰণে
নাচিবৰ কাৰণে পইচা এটা পাওঁ, মানে কমিটিটো সিহঁতে যিখিনি বৰঙণি দিয়ে নাচাৰ কাৰণে।
অহ। বাকী ভ ৰঙালী বিহুটোতো বাৰু গমেই পাইছোঁ ভোগালী বিহু কিয় ভাল পোৱা আহে ভোগালী বিহুৰ কথা কোৱাচোন অলপ?
ভোগালী বিহুত চবে আনন্দত ভৰি থাকে খোৱা লোৱা বিভিন্ন ধৰণৰ বস্তু অসমৰ একদম থলুৱা বস্তুবোৰ। এনেকুৱা এইবোৰ মানে ভোগ কৰে আহ পৰিয়াল বৰ্গৰ লগত
আৰু ধৰা ভোগালী বিহুটো মানে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ হিচাপে পালন কৰেটো। ত' তোমালোকে এনেতো গাঁৱতে পালন কৰা চাগে ত' কেনেকে পালন কৰা তোমালোকে
আমি গাঁওঁত এনে মেজি জ্বলাও মেজি জ্বলাই কিনে মেজি জ্বলাই কিনে মানুহৰ লগত এ আগদিনা মেজি বনাই মেজি বনায় কিনে উৰুকাৰ দিনা মেজিৰ তাতে ভেলাঘৰো বনাই ভেলাঘৰত খানা খায় খানা খাই পিছদিনা পোৱা বয়েখেষ্ঠজনৰ লগত মেজি জ্বলাই দিয়ে সেনেকে উদযাপন কৰো আৰু আমি দিনত দৈ চিৰা লাৰু এইবোৰ খাওঁ
অ মানে তোমালোক মানে তুমি অনুভৱ কৰি পাইছ নে মানে নে শুনি এইবোৰ কথা যে তুমি যে কলামখি সেইবোৰ মানুহৰ মুখে মুখে শুনিছা নে তুমি নিজেও ধৰা সেই অনুষ্ঠানত নিজেও আছিলা বা নিজেও দেখিছা কেনেকৈ মেজি বনাই বা কেনেকৈ ভেলাঘৰ সাজে সেইবোৰত
অঁ আছো নিজে অনুভৱ কৰি পাইছো।
অঁ বাকী আমিতো ধৰা বিহুৰ সময়তো জানাই আৰু অসমীয়া মানুহৰ চবতছে প্ৰিয় পিঠা লাৰু ত' তুমি কি পিঠা খাই ভাল পোৱা পিছে?
মোৰ এনে তেল পিঠা।
আৰু বেলেগ
বেলেগ লাৰু ভাল লাগে বিভিন্ন ধৰণৰ নাৰিকল, তিল।
আৰু বেলেগ বেলেগ ধৰা আমাৰ ফালেতো বহুত বলেগ বেলেগ ধৰণ পিঠা বনাই দিয়াচোন। তোমালোকৰ ফালে কি কি পিঠা বনায়, কিবা নাম চাম জানা যদি মোকো কোৱাচোন অলপ?
আহ হোদুলি পিঠা তাৰ পিছত তিল পিঠা নাৰিকলৰ পিঠা, তেল পিঠা তাৰপিছত, জপা পিঠা এনে কিবা কিবি বনাই
হয় দিয়া। মানে বিহু বুলি ক'লে আৰু পিঠা আৰু লাৰুটো থাকিবই দিয়াচোন আৰু কিমান ধৰণৰ কাৰ কিমান ঘৰত আহে হিচাপে নাই বাকী তুমি যে এইটো অ মানে ৰঙালী বিহু আৰু ভোগালী বিহুৰ কথাটো ক'লাই। তাৰে মাজটো এটা বিহু থাকে নহয় আমাৰ। সেই
কাতি বিহু হক কাতি বিহুৰ বিষয়ে জানো জানো
কোৱাচোন অলপমান মোক
কাতি বিহুটো মানে ক'ব গ'লে মেইনলি তোমাৰ এনেকুৱা টাইমত হয়, যেতিয়া মানুহৰ সেইটো শস্যবোৰ এইটো পথাৰত লগাই। কিন্তু শস্যবোৰ মানে একদম নপকে সেইটো টাইমত মানে কেঁচা হৈ থাকে ত ৰাইজে এইটো খেতি ভালৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে তেতিয়া কাতি বিহ পালন কৰে
অ তোমালোকে আলু তো ধৰা কাতি বিহু লগত বহুত মানে পৰম্পৰা জড়িত হৈ আছে, না ধৰা পথাৰত চাকি দিয়াই হওঁক বা তুলসীৰ তলত চাকি দিয়া হয় ত তুমি সেইবিলাক ভাগ লৈ পাইছা নে, বা তুমি তুলসীৰ তলত চাকি দি পাইছা নে কেতিয়াবা?
উম, পাইছো পাইছো, মই তুলসীৰ তলত চাকি দি পাইছো, পথাৰত আকাশ বন্তিও জ্বলাই পাইছো।
অঁ। আৰু তুমি ধৰা এইবোৰতো আমাৰ সময়তটো বাৰু বহুত ধুমধামেৰে পালন কৰা হৈছিল ধৰা সকলোৱে মানে আগ্ৰহী আছিল আৰু বিহুৰ ক্ষেত্ৰত জানিবলৈ, কিন্তু বৰ্তমান সময়ত মানে এনেকুৱা হয় যে উ ল'ৰা ছোৱালী বিলাকে মানে হেঁপাহ নোহোৱা হৈছে আৰু বিহুৰ প্ৰতি। তুমি এই ক্ষেত্ৰত কি ভাবা, তোমাৰ মতে মতামতটো কি আৰু কেনেধৰণৰ?
নাই, বিহু বিহুটো মানে হেৰাই যাব দিব নালাগে, বিহুটো লাগিবই আমাক। সেইটোৱে আৰু সমস্যা বিহুটো আমাৰ অসমত জাতীয় উৎসৱ এটা, বিহুটো জৰুৰী। বিহুটো এৰি দিব নোৱাৰি।
অঁ সেইটো।
আৰু নৱপ্ৰজন্মই যাতে বিহুটো এৰি নিদিয়ে, তাৰেও নৱপ্ৰজন্মই চেষ্টা কৰিব লাগে, আৰু নিজক বিহুৰ প্ৰতি জড়িত ৰাখিব লাগে বিহুৰ লগত। আজিকালি ল'ৰা ছোৱালীবোৰে নিজক জড়িত নাৰাখে, ভাবে কি কি এইবোৰ, তাতকে ঘূৰি ফুৰিম। এনেকুৱা নহয়, নিজৰ উম যোনটো উৎসৱ সেইটো লগত জড়িত থাকিব লাগে।
আজিকালি আৰু বিহু তোমাৰ মোবাইল ফোনটে উদযাপন কৰে আৰু, মোবাইলত দুটা এটা ষ্টেটাছ লগাই দিব বা ধৰা আমাৰ যিবিলাক সাজপাৰ আছে বিহুৰ লগত জড়িত সেইবোৰ পিন্ধি দুটা এটা ফটো দিলেই বিহু হ'ল আৰু বিহু উদযাপন কৰা হ'ল বুলি অনুভৱ কৰে আৰু।
অঁ সেয়ে, মোৰতো হ'ল বাৰু এতিয়া কোৱাচোন তোমাৰ প্ৰিয় উৎসৱ কি?
কি কৈছা?
তোমাৰ প্ৰিয় উৎসৱ কি?
মোৰ আৰু অসমীয়া হিচাপে আৰু প্ৰিয় উৎসৱ কি হ'ব পাৰে মোৰো বিহুয়ে দিয়াচোন, কাৰণ সৰুৰে পৰা ডাঙৰ হৈছো বিহুটো চাই চাইয়ে, গাঁৱত গ'লেও বিহুৰ পৰম্পৰা বা চহৰতো তুমি বিহুৰ পৰম্পৰাবোৰ দেখাই পাবা, ভোগালী বিহু হওক, ৰঙালী বিহু হওক। কঙালী বিহু হওক, যিয়ে নহওক, সকলো বিহুয়ে আমিতো সকলোৱে একেলগে একলগ হৈ পালন কৰে, আৰু তোমাৰ বিশেষকৈ ভাল লাগে কাৰণ তোমাৰ এই সেই সময়ত আৰু বিহুৰ সময়ত, মানে সকলোৱে আমি এটা পৰিয়াল হিচাপে ধৰা এখন গাঁও এটা পৰিয়ালৰ দৰে অনুভৱ হয় ন, তুমি গাঁৱত গ'লে দেখিবাই। সকলোৱে মিলি জুলি একেলগে খায় ত' সেইটো সেই ক্ষেত্ৰত মোৰ বহুত ভাল লাগে। ত' সেই হিচাপে মই বিহুটো ভাল পাওঁ আৰু ক'বলৈ গ'লে।
অঁ, সেনেকুৱাই‌ বিহুতো সেনেকুৱাই অসমীয়া মানুহৰ যোনটো তেজে তেজে আছে বিহু।
বাকী বিশেষ বাৰু একো নকওঁ আৰু, যদি ধৰা বিহুটো যদি বচাই ৰাখি ৰাখিব লাগিব। তেতিয়াহ'লে প্ৰত্যেকজন অসমীয়া আৰু ইয়াতে আগভাগ ল'ব লাগিব আৰু নিজৰ যিটো সং স্কৃতি পৰম্পৰা হওক তোমাৰ সেই ক্ষেত্ৰত সেইবোৰ পাহৰি যাব নোৱাৰা আৰু। কাৰণ অসমীয়া হিচাপে যদি নিজৰ সংস্কৃতিক পাহৰি যোৱা তেনেহ'লে আৰু অসমীয়া হোৱা নোহোৱা সমানে হ'ব আৰু ক'বলে গ'লে।
সেইটোৱে অসমীয়াই নিজৰ মানে সংস্কৃতি পাহৰি আজিকালি আৰু বহুততে বিদু বাহিৰৰ সংস্কৃতি লৈছে, আমাৰ বিয়া বাৰু বোৰতে ক'বলৈ গ'লে আমাৰ সংস্কৃতিবোৰ নোহোৱা হৈ গৈ আছে।
হয় দিয়া, মানে ভাবিব গ'লে বহুত কথা আৰু বিশেষ বাৰু এতিয়া আৰু একো নকওঁ দিয়া, পিছত কেতিয়াবা এইবোৰৰ ওপৰত কথা পাতিম।
অত, হ'ব দিয়া।
অ দিয়া।
আজিলৈ আহিছো দিয়া।
অ অ।